হেল্ল'?
হেল্ল' অ', কি কৰি আছা?
এই ইপিনে আছোঁ, বিয়া খাব যাব ওলাইছো আমাৰ চা চা ছোৱালী এজনী বিয়া যে। অ', যাব ওলাইছোঁ।
গ'লায় নেকি? গ-গ'লায় নেকি?
এই শাৰী পিন্ধি আছোঁ পিন্ধি আছো। ছোৱালীজনী কাপোৰ পিন্ধিছে আৰু এজন এই বাল্টি যে। আৰু কাপ প্লেটৰ ছেট এটা লৈছো আৰু।
হয়, হয়, হয়।
অ', এইপিনে যাব লগা হ'লে পতককেটো নহয় নাই অ', কাপোৰ পিন্ধোতে টাইম লাগে, চাদৰ-মেখেলা পিন্ধিছো। পিং উম।
মই ঘৰতে আছোঁ আজি ইমান গৰম ক'তো যাব মন যোৱা নাই ঘৰতে আছোঁ। এতিয়া মানে হেৰি, দালি বনালো। তাৰ পিছত আকৌ শুকান শুকান মাছৰ পিটিকা বনালো, শুকান মাছ যে এইয়া যে সৰু সৰু শুকান মাছটো যে।
অ'।
চিনি পোৱা? অ', অ', সেইটো শুকান মাছ বজাৰৰ পৰা আনি। অ', বজাৰৰ পৰা আনি ভালকে একদম টিঙত ভিজাই খচি খচি ধুইছো, ধুই লৈ তাৰ পিছত ন ৰ'দত ৰ'দত দিছো, ৰ'দত দি একদম মচমচিয়া কৰি এতিয়া মিক্সিত পিচি গুড়া কৰি থৈ দিছোঁ, যেতিয়া তৰকাৰী-চৰকাৰী নাথাকে আজি মানে তৰকাৰি নাই, তৰকাৰী নাথাকে তেতিয়া কি কৰো জানা? সেই গুৰা খিনি থৈ দিও যে তেতিয়া জলকীয়া উম, কেঁচা জলকীয়া নহৰু আৰু পিয়াজ উম, হেৰি ভাজি লওঁ, ভাজি লৈ তাৰপিছত খুননিত খুন্দি তেতিয়া শুকান মাছৰ গুৰা খিনিও তাৰ লগতে দি দিও আৰু উম, তেতিয়া পিটিকা হৈ যায় আৰু। তাৰপিছত খুন্দি খুন্দি লৈ তাৰপিছত হেৰী
আমি আকৌ তেনেকে
তেতিয়াহে মিঠাতেল অকণ দি দিওঁ, নিমখ অকণমান দি দিওঁ, তেতিয়া হৈ যায় আৰু।
উম, অ'। তেনেকে আমি এনেকে খোৱা নাই, মানে খুন্দা মাছ যে খুন্দে।
হয়, হয়, হয়, হয়।
শুকান মাছ মচমচীয়া কৰি খুন্দা মাছ খুন্দিছে যে এনেকে হেৰিত থৈ দিয়ে চুঙাত যে ভৰাই থৈ দিয়ে অ'।
থৈ দিয়ে অ' হেৰি বৰ কচু অ' অ' বৰ কচু নহৰু আ-আদা জলক কীয়া দি যে, চব হেৰি ঢেঁকীত খুন্দে আৰু। ঢেঁকীত খুন্দি তেতিয়া মানে চুঙাত বাঁহৰ চুঙাত ভৰাই থৈ দিয়ে, সেনেকে ন থই জানো, অ', আমাৰ অ' অ', আমিও তেনেকে কৰোঁ, সে-সেইখিনি কয় খুন্দা মাছ।
অ', কেতিয়াবা খাব মন গ'লে মানে সেইটো খাও আৰু এনে এনে কে খাই পোৱা নাই, তুমি যে কৈছা।
যিখিনি চুঙাত থৈ দিয়া বুলি কৈছা, সেইখিনি খুন্দা মাছ হয়, আৰু আমি মই যিখিনি মানে পিটিকা বনাইছো সেইখিনি মানে সৰু সৰু অ', হেই গুৰা মাছ যে ৰ'দত শুকাই, সেইটো মানে সদায়টো পিচি থাকিব টান লাগে হয়, উম সেইটো কাৰণে আমি বেছিকে আনি লওঁ, এক কেজি মান বা দুই কেজি মান আনি লৈ একদম ভাল ৰ'দত দিলে ওৱাই ৰ'দ দিলে তেতিয়া ধুই লৈ ৰ'দত ৰ'দত দিয়াৰ পিছত উম, তেতিয়া মচমচীয়া কৈ শু শুকাও আৰু শুকাই মিক্সিত পিচি আৰু ধুনীয়াকে মিক্সিত অ দি লৈ ধৰ একেবাৰে গুৰা নকৰো আৰু অলপ যাতে গোটা গোটা থাক সেনেকে কৰোঁ তাৰপিছত আৰু যিদিনা তৰকাৰি নাথাকে সেইদিনাখনে সেইয়া কৰো, অ' পাউদাৰ টাইপৰ নিচিনা কৰোঁ। কৰি লৈ তাৰপিছত তেতিয়া থৈ দিওঁ আৰু তেতিয়া পিচি থাকিব নালাগে এনেই পিচি থাকিব বহুত টান লাগে না।
এই পউদাৰটো কৰোঁতে বেলেগ একো নিদিয়ে, বেলেগ নিদিয়ে নেকি একো নহৰু চহৰু বা
এ-এ-এ-একো একো নিদিওঁ, তাৰপিছত পিটিকা খিনি বনাওতেহে ধৰি লওক তেতিয়া জলক কিয়া নহৰু ভাজি লৈ উম তেতিয়া খুন্দনিত খুন্দি তাৰ পিছত নিমখ দিওঁ। নিমখ দি লয় তাৰপিছত গুড়া অকমান দি দিওঁ এবাটিমান, দি দি তেতিয়া মানে আকৌ উ পিয়াজ আৰু নহৰুৰ লগতে আকৌ খুন্দি লও আৰু খুন্দি লৈ তেতিয়া ভিজা ভিজা হৈ যায় নহয়। উম তেতিয়া সেই তেতিয়া কাপ এতাতে ভৰাই ফ্ৰিজত ভৰাই থৈ দিওঁ আৰু যদি মানে লয় তেতিয়া আৰু তৰকাৰী নহলে খাই থাকিব পাৰো আৰু এনেকে। এতিয়া দুপৰীয়া মানে একো তৰকাৰি পাচলি নাই যে আজি। এই ঢেঁকীয়া শাক অলপমান বিচাৰি যাম বুলি ভাবিছো এতিয়া আহিছো মানে বিচাৰি।
এ ঢেকীয়া শাক কেইটামান পালো তাৰপিছত আকৌ পতাহ শাক যে পটা অ আছে আছে আমাৰ ওচৰতে বাৰী আছে আকৌ পটা শাক পটা শাক কৰিছে যে এই পতা শাক মানে কি ডাঙৰ ডাঙৰ হৈ গ'ল এতিয়া ছিগিব নিদিয়ে নহয় এতিয়া সেই পাত কেইটামান ছিগি লৈছো ঢেকীয়া শাকৰ লগতে দিম বুলি, বহুত ভাল লাগে খাই মানে আৰু এই ঢেঁক ঢেঁকীয়া শাককেইডাল মানে কি অকলে বনালে পিচল পিচল হৈ থাকে যে সেইটো কাৰণ এতিয়া পতা শাকগিদালো পিছ এতিয়া দুইকেইটালে লগ লাগি তেতিয়া সেনেকে মানে বনাব এতিয়া পতা শাক
অঁ! আমি আকৌ এনেকে ঢেকীয়া শাক বনালে আকৌ এনেকে কণী দিওঁ, কণী দি বনাওঁ।
অ আমি আগত কণী নিদিওঁ আলুহে দিওঁ এতিয়া মানে অ এতিয়া মই সেই হাৰি পটা শাকটোৰ লগত একেলগে বনাম আৰু দালি হ'লে বহুত ভাল লাগে। খাই ধৰি লওক দুইবিধ পিছল-পিছল হৈ থাকে আগে মানে কি পতা শাক তেতিয়া ঢেকীয়া শাকে একেলগে উহাই লওঁ, উহাই লৈ পানীটো পেলাই নিদিওঁ পানীটো পেলাই দিলে তাৰ ভিটামিনৱে যাব। হয়, উম সেইটো কাৰণে পেলাই নিদিওঁ উহাই লৈ তাৰ তাৰ পিছত নহৰু-নহৰু, কেঁচা জলকীয়া তাৰ পিছত আকৌ পিঁয়াজ তেল মাৰি দি তাৰ পিছতহে সেইখিনি বাকি দিওঁ খাই বহুত ভাল লাগে, খাই চাবা চোন সেনেকে।
ভালে। হা!
এতিয়া যাবা, কিমান সময়ত আহিবা?
হ'ব দেৰি হ'ব। বিয়াত গ'লে মই এতিয়া ওলাইছোঁ। হে যাবৰ কাৰণে কাপোৰ পিন্ধোতে টাইম লাগিব আৰু ছোৱালী কাপোৰ পিন্ধো টাইম লাগিব আৰু শাৰী বিলাক পিন্ধিলে
অঁ হয়-হয়, হয়। অ! এতিয়া ধৰি লৱ উম বিয়া চৰা যাব মন নাই এতিয়া মোৰো এখন বিয়া আছ আছে আমাৰ ভতিজা এজনী বিয়া মাতি আছে এতিয়া নিজৰে ভতিজা। নগ'লেও নহয় এতিয়া যাম বুলি ভাবিছোঁ এতিয়া মানে আৰু এসপ্তাহ মানৰ পিছত কেই তাৰিখে কৈছিল জানো পোন্ধৰ তাৰিখ মানে হ'ব। উম! এতিয়া সেইটো কাৰণে
যাম বুলি ভাবিছোঁ এতিয়া যদি গৰম একো বেমাৰ আজাৰ নহয় তেতিয়া যাম আৰু। উম এতিয়া দুপৰীয়া নহ'লে খোৱা বোৱা নাই আৰু।
এতিয়া বিয়া ঘৰ কেনেকে কাপ চা
হয়।
দুই-তিনিবিধ চব্জি বনাইছে খোৱাব।
হয়-হয়-হয়, বিয়াত বনাওঁ বিয়াত ভাত ভাত খোৱাব নে হেৰি আহ‌ লুচি ভাজি?
নাই ভাতটো মানে ভাতো খোৱাব, লুচি খুৱাব মানে দুইটা খুৱাব মানে তেনেকুৱা যোনে যি খায় আৰু।
হয়-হয়, ভাতটো ন আৰু মাংস ভাতে বনাব চাগে?
অঁ! মাংস ভাত বনাব। আকৌ ৰুচি পুৰি ভাজি বনাব, বুটৰ চব্জি বনাব।
মই এই দুপৰীয়া তোমালোকৰ পিনে ঔটেঙা পোৱা যাব নেকি? মোৰটাত মানে দুটা ঔটেঙা আছে আৰু দুটামান হ'লে এই আচাৰ অকমান বনাই থৈ দিওঁ বোলো হেৰি ঔ টেঙা আচাৰ। তোমালোকে ঔটেঙা আচাৰ বনা বনোৱা নে?
অঁ বনাওঁ।
অঁ ঔটেঙা আচাৰ বনাওঁ মানে কি কৰোঁ হেৰি কৰোঁ। অ পিহিনাত হেৰি পিহি লয় তেতিয়া গুড়া কৰি পেলাই দিওঁ। এনেহ'লে ত হেৰি টুকুৰা টুকুৰি কৰি দিলে এ খাই ভাল নাপাওঁ মানে। পিহিনাাক পিহি দিলে মানে কুমলীয়া হৈ আছে যে, কুমলীয়া আৰু ভালহে বনাবৰ কাৰণে, অকমান ধৰি লওঁক আচাৰটো কেহা-কেহাও লাগে ভাল লাগে খাই।
অ ঔ টেঙা মাছৰ মাছৰ চব্জি দি খাব কাৰণে বহুত ধুনীয়া লাগে, মাছ দি খোৱা নে নোখোৱা?
মাছ উ অ খাওঁ মাছ দি খাওঁ মাছ দি খালে মানে কি কৰো জানে মানে কেতিয়াবা পুঠি মাছ দি খাই বেছি ভাল পাওঁ পুঠি মাছ আকৌ শ'ল শ'ল মাছ, আকৌ হেৰি গৰৈ মাছ দি খাই ভাল লাগে, উ ডাঙৰ । বেছি খাই ভাল লাগে। ধৰি লক সৰু মাছৰ ভিতৰত পুঠি মাছটোহে খাই ভাল । ৰ ঔ টেঙাটো আমি হেৰি কৰি লও, প্ৰেচাৰ কুকাৰত সিজাই লওঁ, সিজাই লৈ তেতিয়া মানে কি ক'ম, জোলটো হোৱাকে, ধৰি লোৱা এনেকে খচি লওঁ, অকনমান পানী দি গোটেইখিনি খচি লৈ পিঠাটো পেলাই দিম। পেলাই দি সেই মাছখিনি পিঁয়াজ, নহৰু, চব দি ধুনীয়াকে তিনি চাৰিবাৰ মান লওঁ, ধৰি ল অলপ পানী দি মজাই লৈ মাছটো সিজিল আও সিজাৰ পিছত তেতিয়াহে টেঙা খিনি বাকি দিওঁ আকৌ কেতিয়াবা আকৌ মানে কি, টুকুৰা-টুকুৰি কৈ কাটি দিওঁ টু
গৰমত তেনেকে খাব ভাল
অ এতিয়া হয় হয়, এতিয়া গৰমত-গৰমত মানে দপৰীয়া সময়ত টেঙা খালে ভাল লাগে, টেঙা নাই এতিয়া সেই দুটা আছে, দুটা আছে আচাৰ বনাবহে থৈছোঁ, এতিয়া মানে মই এ আজি নিৰামিষে খাম বুলি ভাবিছো পতা শাক ঢেকীয়া শাক দালি ব দালি বনাম, উম গৰমত আৰু
নেকি আজি বজাৰ আছে নহয়?
অ আজি বজাৰ আছে পামো চাগে, কিন্তু কুমলীয়া বে কুমলীয়া বিক্ৰী কৰিব জানো?
বিকিব চাগে সৰু সৰু বিলাক, এ মাছ, মানহে চব্জি খাব কাৰণে
হয় হয়, কুমলীয়াটো বিক্ৰী নকৰিবও পাৰে কুমলীয়াটো।
অ অ এই তাতে কিছুমানে বেছিকে গছ থাকিলে কিছুমানে কৰি দিয়ে না, মানুহে চব্জি খাই যে!
হয় হয় হয়। এ আকৌ এতিয়া তাল যে, তালো বিক্ৰী কৰিছে। তালতো এতিয়া ভাদ মাহতে খোৱাতো হয়। তালতটো আদ মাহতহে খাই হয়! তেল পিঠা বনাই খাওঁ, ধৰি লওক, তালতো হেৰি চালনিত পিহি পেলাই এনেকে ৰস খিনি ওলাই ধৰি লওক তেল পিঠা বনাই খাওঁ, এতিয়া দেখিছো কালি বেপাৰী এটা আমাৰ এইপিনে গৈছে‌ অ' হেৰি তাল লৈ পেলাই, হেৰি কি কয়, হেৰি ককা, এয়া যে বেচিব আহিছে কিয়? এয়া জানো বিকি কৰে! ইমান মাকুমলীয়া নহয় সি ভিতৰতো বোলে নাৰিকলৰ নিচিনা ওলায় খাই ভাল লাগে, সেইটো কাৰণে বোলে আকৌ হেৰি কৰিছে।
আমাৰ ঘৰত মধুৰাম আছে যে, বেপাৰী এজনে মধুৰাম লাগি থকা দেখি সুধিছে, গছ এইবিলাক বিক- বিকিবানে বহুত মানে আন চিজনতো মধুৰাম মধুৰিআম মানে বহুত লাগি আছে। গছৰ তলত খৰি, খৰি পৰি আছে পকি।
ডাঙ ডাঙৰ, ডাঙৰ ডাঙৰ, হয় নহয় মধুৰিআম ঘৰতে।
অ', তাৰপিছত বেপাৰীজনীয়ে সুধিলে, বেছিবানে বিক অ', বিকিবানে তাৰ মা আমাৰ মাৰ ক'লে বিকিব পাৰিছে আজি বজাৰ আছে যে, বজাৰত মানে লৈ
অ' হয় নেকি, অ' নহ'লে কিমানকে বিক্ৰী কৰিছা, মোকো দিবাচোন এক কেজি মান। কেজি হিচাপত বেছিচা নে, শালি হিচাপত বেছিচা?
এনে এতিয়া বেছি, বেপাৰীয়ে নিছে যে এযোৰ জাপ নিছে আৰু, তাত মানে বেপাৰীয়ে কেজি হিচাপত বিকিবগৈ।
হয়, হ'ব দিয়া নহ'লে এতিয়া মোক এক কেজি মান দিবা পাৰিলে এতিয়া, হ'ব মই এতিয়া ৰান্ধা বঢ়া কৰো গৈ।
অ', হ'ব দিয়া।